হেল্ল'
হেল্ল'
হয় শুনিছানে
হেল্ল'
হেল্ল'
অ
শুনিছা নে
শুনিছো দিয়া কি কৰি আছা
এয়া শুই উঠি আহিছো দিয়া
অ ভাত পানী খালা
ভাত খালো
অ মই তোমাৰয়া বহি আছো ফ্ৰেনখন চলাই
অ ভাত পানী খোৱা হোৱা নাই
ভাত পানী খালো বাৰু
কিহে খালা আজি
এই গছৰে বেয়া আমাৰ গছত তাতে মানে হেৰি ৰঙালাও কৰিছিলে ৰঙলাও খেতি এ ৰঙালাও এটা মানে আনিলো তাৰ পৰা
অ
এ ৰঙালাও ভাজি কৰিলে দালি বনালে তাৰ পাছত তোমাৰ ভাত কেৰেলা ভাজিলে
অঁ
উম আৰু মাছ তেলতে মানে এনেকে ভাজি লৈছো আৰু
অ ধুনীয়া লাগিছে চাগে ন আজি
ভাল লাগিলে গৰৰৈ মাছ আছিলে ঘ ঘৰতৰে
অ
পথাৰৰ পৰা আনিছিলো পিছফালৰ
অ
বৰষুণ দিছে যে এইকেইদিন ওলাইছে সেইবিলাক মাছ
উম
তাৰ পৰাই মাছ আনি সেয়া কৰি পেলাই সেয়া খালো তুমি কিহে খালা
মই আজি উম হেৰি বনালে শিঙি মাছে শিঙি মাছ আৰু কি বুলি তাৰ কুচিয়া
হয় হয় হয়
কুচিয়া আলু ধুনীয়াকে জোল বনালে
হয়
তাৰপিছতে ঘৰৰে ভেনন্দি
হয় হয়
ভাজিলে আৰু পাম কিয় আনিছিলো বজাৰ কৰি বজাৰ কৰি তিনি সপ্তাহ সেয়া ললোৱাআৰু হৈ গ'ল
অ ঠিকেই আছে হয় আৰু কিনো লাগে আছো দিয়া আজি তাকে আহিলোগে বাৰু পৰীক্ষা এটা আছিলে বিদ্যয়ালয়ৰ পৰা আহিলোগে
আহ
পৰীক্ষাটো দি আহিলো
কেনেকুৱা হল আজি
আজি ভাল হৈছে ভাল হৈছে মানে তোমাৰ আজি পেপাৰ পেপাৰ খন অলপ মানে তোমাৰ প্ৰশ্নখন আহ যোৱাবাৰ কি কয় যোৱাবাৰ বুজিয়ে নাপালো
অ
এইবাৰ খন অকণ বুজি পোৱা গৈছে মানে
এনে কিমান মান কৰিছা
তোমাৰ কৈছো মানে তোমাৰ হেৰি ষাঠি মাৰ্কৰ ষাঠি তোমাৰ নম্বৰ পৰীক্ষা
অ
তাৰ পৰা তোমাৰ মোটামুটি কাটি কুটি তোমাৰ পঞ্চাছ নহলে পন চল্লিছ পঞ্চাছ তেনেকুৱাওচৰা ওচৰি থাকিব
আহ এই বাৰ কৰিছা কৈছা ভালে হৈছে
কৰিছো তোমাৰ খালি মানে অলপ টাইম নহ'ল নহ'লে মই মানে গোটেইখিনিয়ে কৰি থৈ আহিলোহেতেনঁ পাছত মানে বেল মাৰি দিলে যে তাতে আমাৰ ইয়াত টাইমতটো কম দিয়া আঢ়ৈ আঢ়ৈ
না ষাঠি মাংস হৈ চিৰিকিকে আছে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'